হেল্ল' আপুনি শুনিছে নে হয় হয়। হয় আপুনি কি কৰি আছে এতিয়া।
মই এতিয়া। ঘৰতে আছো বাৰু বহি আছো আপুনি? ভালে আছো দিয়ক।
হয় আমি আজি, হয় হয় আপুনি অকণমান সময় দিব পাৰিবনে?
হয় হয় হয় নিশ্চয়।
হয় আজি আমি আলোচনা কৰিম। ভিলেইজ লাইফষ্টাইল আৰু মানে। অ টাউন লাইফষ্টাইলত।
নিশ্চয় নিশ্চয়।
আচ্ছা হয় হয়। যি যেনেকুৱা হয় হয় হয়। যেনিবা আমাৰ সেই গাঁৱৰ জীৱনতটো কেনেকুৱা পাৰ হয়। আৰু চহৰীয়া জীৱনৰ কেনেকুৱা পাৰ হয় সেইটোও আমি আলোচনা কৰিম। আপুনি ফাৰ্ষ্টটতে অ হয়। আপুনি ফাৰ্ষ্টতে ক'বা যেনেবা সেইটো আমাৰ গাঁৱৰীয়া। আহ গাঁৱৰ জীৱনতটো কেনেকুৱা পাৰ হয় সেইটো অকমান কব পাৰিব নেকি আপুনি।
হয় নিশ্চয় যে মই গাঁৱতে ডাঙৰ দীঘল হোৱা।
হয় হয় দে হয় হয় দে ক'বচোন হয়।
গাঁৱৰ আৰু নগৰৰ মাজতো পাৰ্থক্য বহুতখিনি আছে চাবলৈ গলে। গাঁৱত যিখিনি পোৱা যায় সেইখিনি নগৰৰ পৰা বহুত দূৰত আচলতে।
হয় হয়।
অহ, চহৰৰ পৰিৱেশতো যিদৰে কোলা হল অলপ থাকে গাঁৱত নাথাকে গাঁৱত শান্তি এটা থাকে শান্ত, পৰিৱেশ এটা থাকে।
হয় হয়।
ৰাতিপুৱা শুই উঠিয়ে চৰাই চিৰিকুটিৰ মাত শুনিবলৈ পোৱা যায়।
হয়।
বা পুৱা উঠিয়ে আপুনি চকুতো মেলিয় সেউজীয়া দেখা পায় যিখিনি অন্তত, তাৰ মানে চহৰত বৰ্তমানটো কমি আহিছে গছ গছনিৰ সংখ্যাও কমি আহিছে।
হয়।
এই, খোৱা লোৱাৰ ক্ষেত্ৰতো ধাননি পথাৰ কেই এখন গাঁৱত।
হয়।
যিখিনি খাওঁ কিন্তু গাঁৱৰ পৰাই। বেছিভাগ খিনি উৎপাদন হয় বা উৎপন্ন হয়।
হয়।
আপোনাৰ মানুহৰ সৰলতাৰ ক্ষেত্ৰতো কিন্তু গাঁওখন বহুত, উন্নত বা আগত আছে কাৰণ গাঁৱৰ মানুহবোৰ সৰল বেছি উদাৰ মনৰ হয়।
হয়।
চহৰৰ মানুহবিলাকে নিজক লৈ ব্যস্ত থাকে।
হয়।
গাঁওবোৰত যেতিয়া চুবুৰীবোৰৰ মাজত আপোন ভাৱতো বহুতখিনি জীয়াই আছে যিটো মানে। চহৰৰ কলনী বিলাকত নাই আচলতে।
হয় হয়।
তাকে আপোনাৰ কি ধাৰণা এই বিষয়ে?
হয় মই সেইটো ক'ব বিচাৰিম মানে সেইটো আমাৰ যেনিবা সেইটো কাৱৰীয়া জীৱন। যেনিবা আ আপুনি কৈছে সেইটো যেনিবা গাঁৱৰীয়া গাৱৰীয়া গাঁৱতো মানে বেলেগ হয় ত চহৰীয়াতো বহুত ডিফাৰেন্ঞ্চ মানে বেলেগ বেলেগ আলগ হয়। যেনেকুৱা আমাৰ আ গাঁৱতে বহুত মানে। আহ ষ্টেবল আছে যেনিবা যিটো। আহ ফাৰ্মাৰ বিলাকে ফাৰ্মাৰ বেলেগ সেইটো মানে নিজৰ নিজৰ কামত পাৰ হৈ যায় আৰু সেইটোছ উম চাকৰি কৰাটো গাঁওত পৰাই মানে যেনিবা চাকৰি কৰে গাঁৱতে থাকে সেইটোৱে ই কণ্ডিচনত আছে যেনিবা সেইটোৱে মানে নিজে কামটো নিজে কৰি আহে সেনে কোৱা আৰু ইষ্টোদি ষ্টুডেণ্ট লেভেল স্কুলিং টাইম যেনিবা ষ্টুডেণ্ট বিলাকে যাই যাই যেনিবা গাঁৱত পঢ়ায় মানে যাই স্কুলত যাই আহে সেনেকুৱা পৰা কণ্ডিচন মানে। চব মানে চবে মানে বেলেগ বেলেগ কণ্ডিচনত থাকে মানে যেনিবা। বেলেগ বেলেগ লাইফষ্টাইল সেনেকুৱা যেতিয়া পাৰ হয় যিটো কাৰ আৰ সিটো জেদেবা নাৰী নাৰীবিলাক মানে যেনেকুৱা নিজা নিজা কাম কৰে সেইটোৱে মানে গাঁৱতে মানে বেছিকে সেইটো চলে যেন এতিয়াতো আৰু আহ যেনেবা বিধান বিধানৰ টাইম। যেনিবা বিধান বিধান লোৱা টাইম না সেতিয়াতো। যেনেৱা চামাৰ ভেকেশচন ইয়াতে যেনেকুৱা নাৰী বিলাক পথাৰতে যায়
বিধান তোলে সেইটো মানে যেনিবা পথাৰত যায় যেনিবা কাম কৰে আৰু সেইটো আৰু পুৰুষবিলাকে পথাৰত যায় পথাৰত কাম কৰে সেনেকুৱা। আৰু ধানৰ বিলাকত বেলেগ বেলেগ খেতি কৰে আমাৰ সেইটো মানে। বেলেগ বেলেগ দেখিছো আৰু গাঁৱত সেইটো মানে বহুত ভাল লাগে সেইটো দেখাই পথাৰত যেতিয়া ওখ জাগা সেইটো আহ। বিধান নহয় যেনিবা, ইয়াৰ তে বহুত মানে যে আনাৰস অহ ওপৰা খেতি কৰে যেনিবা ওপৰা মানে সেইটো আৰু খেতি কৰে আৰু এইটো যিকেইটা বৰি হয় সেইটো এইটো জোগাটো ইয়াতে আৰু ষ্ট্ৰবেৰী বেলেগ বেলেগ মানে বেলেগ বেলেগ। কাম কৰা বেলেগ বেলেগ কালছ্ আহ এগ্ৰিকালচাৰ কৰে আৰু বেলেগ বেলেগ চিষ্টেমেটিকৰ সেনেকুৱা কৰি আৰু আৰু ফল। সেইটোকে সেয়াত। যেতিয়া এতিয়াতো আৰু অ বৰ বাৰিক। ষা‌ বতৰ না সেইকাৰণে আৰু বহুত যেনিবা ফল জিকা সেনেকুৱা যেনে ৰঙালাও। কোমৰা সেইটো মানে বহুত তিতা আহ তিতা কেৰেলা আৰু। ভাত কেৰেলা বহুত অ বিভিন্ন বিভিন্ন মানে শাক আছে শাক আৰু ফল সেইটো মানে খেতি কৰে ইয়াতে আমাৰ লাইফ ষ্টাইল মানে ভিলেছৰ। যেনিবা গাঁৱৰীয়া জীৱনতো সেনেকুৱাই পাৰ হৈ যায় আৰু এনেকুৱাই নহয়। চব আৰু বহুতটা চেফ ফাৰ্ম কৰা আছে যেতিয়া। মুৰ্গী ফাৰ্ম কৰা আৰু কিবা ছাগলৰ আৰু গৰুড সেনেকুৱা ফাৰ্ম আছে বহুত মানে লাইফষ্টাইল আছে আৰু সেনেকুৱা। জীৱনটো মানে সেনেকুৱাই পাৰ হৈ যায়। যেনিবা চাকৰি বিলাকে চা- চাকৰি কৰা বিলাকে যেতিয়া সেইটো মানে অফিচতে যায় যেনিবা সিয়াতে কাম কৰে। শিক্ষাবিলাক শিক্ষা দিয়ে সেইটোয়ে মানে কাম কৰে নিজে নিজে লাইফ ষ্টাইলৰ বহুত আগবাৰছে আৰু এতিয়া হয় হয়।
এতিয়া গাঁও বিলাক আহ বহুত আগুৱাই গৈছে বাৰু। গাঁৱৰ মানুহ বিলাক নিজক লৈ ব্যস্ত থাকে কিছু অকল চাকৰিতোকে বহি নাথাকে।
হয় হয় আৰু যেতিয়া অ হয়। হয় যেনিবা সেইটো মানে চা আৰু ভিলেজ যেনিবা ভিলেজ লাইতটো আমাৰতো সেনেকুৱাই যায় যেনিবা। আমাৰ সেইটো বহুত ভাল লাগে আৰু যেনিবা সেইটো টাউনত চাই সেইটো ভিলেজটো বেছি তি ভাল যেনেকুৱা ইনভাৰনমেন্ট ভাল আমাৰ প্ৰকৃতি বহুত আৰু হয়। হয়, বহুত ফ্ৰেছ বহুত ভাল লাগে আৰু উম এই নদী নদীৰ ওচৰতে মাছ পাই না বহুত মানে ভাল লাগে সেইটো যেনিবা সেইটো যেনিবা এ আজিকালিতো বহুত আছে যেনিবা সেইটো যে এইবাৰ নদীত-নদীত মাছটো মানে বেছিকে ভাল লাগে আৰু যিটো গাঁৱৰ মানুহকেইটা সেইটো খাই যেনিবা ভাল লাগে সেইটোও ফ্ৰেছ হয়। যেতিয়া এগ্ৰিকালচাৰ আজিকালিতো বহুত খেতি কৰে মাছৰ সেইটো মানে
সেইটো ইয়াৰ চেই মানে এই নদীটো মানে বহুত ভাল হয় আৰু। জানি মই সেইটো ভাবে আৰু হয় হয় প্ৰকৃতি ভাগে হয় হয় হয়। হয় হয়।
আপোনাৰ তাতে ধৰক প্ৰডিউজ কৰিব বা বিভিন্ন খাদ্য দিব। এইটো নদীৰ মাছ ত' উপকাৰিতাও আছে।
হয় হয়।
গাঁৱৰ মানুহবিলাক সুস্থ আৰু সতেজ থাকে এইবাবে আচলতে সিহতি আ ধৰক নিজৰ বাৰীখনতে শাক পাচলিখিনি কৰিলে সতেজ শাক পাচলি খালে। নিজৰ ঘৰতে গৰুৰ ফাৰ্ম এখন খুলিলে বিশুদ্ধ গাখীৰটো পালে, পুখুৰীতে মাছ পুহিলে বিশুদ্ধ মাছটো পালে আৰু গাঁৱৰ ক্ষেত্ৰত এইবিলাক আচলতে সহজ লভ্যও হয়। সেইবাবে সুস্থ আৰু সতেজ জীৱনশৈলী এটা গাঁৱত থাকেই।
হয় হয়।
গাঁৱৰ মানুহবিলাক আপোনাৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰত।
হয় হয়।
চহৰখনততো যান্ত্ৰিকতা বেছি আৰু চাব গলে কিন্ তো আপোনাৰ গাঁৱৰ মানুহ বিলাকে যদিও জিমত নাযায় এতিয়াটো টাউনত মানুহ জিমত যায় চহৰৰ গাঁৱৰ মানুহ বিলাকে যদি জিমত নাযায় কিন্তু নিজকে কৃষি ক্ষেত্ৰতে হওক ঘৰুৱা কাম কাজত তেওঁক ব্যস্ত ৰাখে। অ, যাৰ বাবে তেওঁ জীৱনশৈলী আৰু স্বাস্থ্যটো ভালে
হয় হয় হয়। মানে পৰিশ্ৰম কৰে না সেইকাৰণে মানে গাঁৱৰ মানুহতো অ হয় হয় হয় হয় ই কাৰণেতো মানে বহুত ভাল আৰু। যেনিবা হেল যেনিবা সিটো দেহ বিলাক স্বাস্থ্য বিলাকে মানে বহুত ভাল হয়। বেমাৰ আজাৰৰ পৰা বহুত দূৰত সেনেকুৱা আৰু হয় হয়।
মানসিক স্বাস্থ্যটো আচলতে আপোনাৰ গাঁৱত ভালে থাকে যেনিবা। ধৰক সন্ধিয়া সময়ত আপোনাৰ ওচৰত যদি নামঘৰটো আছে। দবা শংখ বাজি উঠে কিবা এটা ভাল আধ্যাত্মিক পৰিৱেশ এটা আহে আৰু। তেনেকুৱা ধৰণৰ ৰাতিপুৱাও বাজে দবা শংখ।
হয় হয়।
আপোনাৰ সংস্কৃতিৰ ক্ষেত্ৰত চাব গ'লেও আমাৰ ধৰক এতিয়া অসমীয়া বাপতি সাহোন বিহুটো চহৰতটো মন চকেইখনত হেই বিহুতটো চলে ধৰক কিন্তু গাঁৱত যিটো পৰম্পৰা সেইটো এতিয়াও অব্যাহত আছে।
হয়।
ৰ দায়েকটো এনেকুৱা। অ'- আমাৰ যিখিনি জাতি-জনগোষ্ঠী আছে অসমতটো জাতি জনগোষ্ঠীৰে ভৰপুৰ। বিভিন্ন জাতিৰ, বিভিন্ন জনগোষ্ঠীৰ বস্তুখিনিয়ে আচলতে গাঁৱৰ মানুহকেইটাই ধৰি ৰাখিছে।
হয় - হয় - হয়, গাঁৱৰ মানুহকেইটাই থৈ গৈছে। হয় - হয় - হয়।
খালি এটা ঠাঁচহে আমি চহৰত দেখাবলৈ চেষ্টা কৰা হৈ আছে।
হয় যে- যেনিবা চ- হয় - হয়, যেনেবা চহৰত মানে সেইটো মানে ওচ- অ'- যেনেবা বহুত কৰ্ট-কাছাৰী, স্কুল-কলেজ, সেইটো মানে ওচৰতে হয়। সিকাৰণে আৰু ৰাস্তা-ঘাট স্তা-ঘাট বোলে মানে ভাল। সেইটো মানে, ইয়াৰ কাৰণে মানে, চহৰত থাকিবা মানে, ভাল লাগে আৰু না। মানে চহৰতে ভাল হৈ যায়। সহজো হৈ যায়। হয় - হয়। হয় - হয়, হৈছে। হয় - হয়। হয় - হয়।
চহৰত অ'- যদিও পায়, কিন্তু আপোনাৰ কোষ্টলি হয় অলপ, বস্তুবিলাক।
হয় - হয়।
সকলোবিলাকতো কিনিবই লাগে এতিয়া চহৰত আপুনি।
হয় - হয়। গাঁৱতটো আৰু কিনিব- হয় - হয় - হয়। গাঁৱতটো কিনিবা নালাগে, হয় - হয় - হয়।
এতিয়া সৰিয়হটো- এতিয়া মিঠাতেলটো আমাৰ চহৰত কিনা যায়। গাঁৱত টো খেতিয়কে সৰিয়হৰ খেতি কৰি, নিজৰ ঘৰৰ মিঠাতেলখিনি নিজে কৰে। চহৰত মানুহে হালধি কিনে। গাঁৱত আৰু নিজৰ বস্তুখিনি নিজে পায়। এই ক্ষেত্ৰত গাঁৱৰ মানুহবিলাক বেছি আত্মনিৰ্ভৰশীল। নিজৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু চহৰৰখিনি আপুনি চাব গ'লে আমি পৰ-নিৰ্ভৰশীলটো কব লাগিব। কাৰণ বেলেগৰ ওপৰতে নিৰ্ভৰ কৰোঁ আৰু উৎপাদন বোলা একো নাই। আমি উপাৰ্জন কৰিছোঁ আৰু উপাৰ্জনৰ অংশ এটাৰহে আমি জীৱন - যাপন কৰি আছোঁ।
হয়। এইকাৰণে চহৰীয়া জীৱ- মানে চহৰীয়া তাই গাঁৱতটো বহুত ভালেই আৰু সেইটো যেনিবা। হয় - হয় বহুত ভাল লাগে আৰু, সেইটোৱে।
গাঁৱত আপোনাৰ নিয়ম-নীতিবিলাকো ভাল আচলতে। চহৰত কিছুমান আ পোনাৰ বাধ্য-বাধকতা নাই, মানুহে উন্মুক্তভাৱে ঘুৰে। গাঁওবিলাকৰ ক্ষেত্ৰত বান্ধনো দেখা পোৱা যায় কিছুমান, যিবিলাকে আমাৰ সমাজখনো ভালে ৰাখিছে ধৰ
হয় - হয়।
সমাজখনৰ পৰিৱেশ
হয়। বহুত ভালে লাগিছে আপোনাৰ সেইটো কোৱাটো, হয় - হয়। মই বহুত ভাল লাগিছো। আজি আমি আলোচনা কৰোঁতে সেই- সেইখিনিতে সমাপ্ত কৰিম আৰু না।
ঠিক আছে। পৰৱৰ্তী সময়ত মই পিছত কথা পাতিম বাৰু, ধন্যবাদ।
ধন্যবাদ।